হেল্ল'। শুনি আছা নে আপুনি? শুনি আছানে? শুনি আছানে?
আপুনি শুনিছেনেে?
অ' অ'। মই শুনিলো। অ' শুনি আছো মই। অ। হৈ হৈ। অ পিছে আমি সেয়া অ ট্ৰেভেলিং কাৰণে মানে আমি আলোচনা কৰিম ট্ৰেভেলিং তেওঁ বিষয়ে।
হয়।
অ' মানে মই এতিয়া অ আপোনাৰ পৰা সেইটোোৱে মানে বিচাৰিব খুজিছো মানে জানিব কাৰণে তে আপুনি এতিয়ালৈকে মানে কত-কত এনেকে জেগাত দূৰত মানে ঘুৰি পাইছা বা ট্ৰেভেল কৰি পাইছা?
অ আচ্ছা ঠিক আছে। টেভেলিং ন? ট্ৰেভেলিংটো মই
মানে যোৱাাতটো গৈছো অ ক'ত ক'ত গলো মই এপনে
কলকাতা এইবাৰ গৈছোঁ তাৰপিছতাঞ পাঞ্জাৱ গৈছোঁ। তাৰপিছত বেংগলৰ গৈছো তাৰপিছত আৰু এইফানে কি কয় শ্বিলং তাৰপিছত আৰু বাকীটোো তেনেকুৱা মোৰ এতিয়া মনত নাই আৰু বাকী তেনেকুৱা যোৱা নাইেই এটা জেগাতে মানে গৈছো আৰু আৰু মানে গৈছো যিহেতু মানে বিশেষ কামৰ কাৰণে গৈছিলো না আহ বিশেষ মানে কিবা মানে এনেকুৱা প্ৰগ্ৰাম বিলাক আছিলে সেইকাৰণে গৈছিলো কি এক কিবাৰ কাৰণে যোৱা নাই ত সেইকাৰণে আহ এইটোয়ে আৰু মই কি বুলি ত মানে এতিয়ালৈকে মানে মোৰ এইটোয়ে এক্সপিৰিয়েন্ঞ্চ অভিজ্ঞতা আছে আৰু না ট্ৰেভেলিঙৰ ত উ মানে ভাল লাগে মানে
আপুনি পিছে এইটো কি কয় কলকাত তাৰাপা পাঞ্জাৱত যি যিহেতু গৈছা। সেইটোৰ পৰিৱেশটো কেনেকে সেইটো ক'ব পাৰিবনে অলপ মানে ভাল কে
হয়, হয়, অ' ঠিক আছে মই তো যেতিয়া মই কলকাতাত যেতিয়া গৈছিলো তাতে মানে কিন্তু এতিয়া অ' বা মানে আগৰ দৰে বা আছে না নাই এতিয়া মই ক'ব নোৱাৰো। মুঠতে আজিৰ পৰা মই দহ বছৰ মান আগতে গৈছো। যদি কলকাতাটো মানে তেতিয়া মানে বহুত কিছুমান দহ বছৰ হোৱা নাই চাগে ছেভেন এইট ইয়াৰ্চ মান হৈছে চাগে। ত তেতিয়া মানে তাতে অলপ কিবা মানে অলপ মানে কিন্তু এতিয়া বৰ্তমান সলনি হৈছে নে কিি নাজানো তেতিয়াৰ মানে পৰিস্থিতিটোো মানে তাতে কিবা এনে া মানে কিবা গৰু গাড়ী নচন কিবা সেনেকুৱা আছিল আৰুকি আপুনি গৰু গাড়ী কৰিিন জানি ন
অ অ জান জানো
হয় তাতে মানে এনেকা কি বুলি কয় কিছুমান জেগা বিলাকত মানে মানুহ বিলাকে মানে ট্ৰেভেলিং কৰে আমাৰ এতিয়া যেনেকা এতিয়া পিলপিলি টমটম বিলং আছে না সেই সময়ত মানে আহ সেই সময়ত মানে পিলপিলি বিলাক ওলোৱা নাছিলে টমটম বিলাক নাছিলে তেতিয়া মানে সেই সময়ত মানে কোনোবা মানে এক জাগগাৰ পৰা আন জোগাত মানে অলপ যিটো মানে আমি এতিয়া অলপ চকত টাউনত ওলাই গলে আমি ফিল যা না িক তেনেে মানে তাৰ মানুহ বিলাকে কি কৰিছিলে সেই মানে সেই গাড়ীটোত অ' গৰু গাড়ীটোত মানে তেনেকুৱা কৰি মানে উঠি পেলাই মানে য'ত যাব লাগে তেওঁলোকে মানে কৈছিলে। ঠিক তেনেকাই মানে আমিও। আমিও মানে যেতিয়া মানে এইটো কেলকাত যিটো মানে তাতে সাগৰৰ পাৰ আছে সাগৰত মানে আমি গাৰ ধুবলৈ গৈছিলো। তত গা ধুবলৈ যায় ভাল লাগে বহুত মানুহ বিলাকে মানে একেলগে গা ধুবলৈ যায়। তাৰপিছত আৰু মানে মানে আৰু ত তাৰ পিছতপানে অলপ মানে এনেকা অ' ছয় অ পাঁচ সাটা, ছয়টা বজাত মানে তাতে একদম সাগৰৰ পাৰত সাগৰৰ মাছ বিলাক তুলি পেলাই আনি পেলাই তাতে লাইন লাইন কৰি যি মানে তাতে বহুত মানে চাই কৰি কিনে মানে বিক্ৰী কৰে সেনেকা মানে খাবলৈ বহুত ভাল আৰু খুব এনেকুৱা আৰু মানে মাছৰ দামবিলাকো মানে বহুত কম ইমান দাম নহয় এনেককা না মানে বহুত মানে ভাল লাগে আৰু না আৰু মানে পুৱাই মানে তাতে গা ধোৱা মানুহ বিলাক। আকৌ বহুত যাই গা ধুবৰ কাৰণে গৰমত গা ধুবৰ কাৰণে বহুত মানুহ বিলাকে যায়। এনো বহুত কিছু ধৰণৰ মানে মানে লগ পায় আৰু ন তেনেকুৱা ত তাতে মানে বহুত ভাল লাগে ৰ জোগা বিলাকো মানে বহুত ভাল। তেনেকুৱা মানে তেনেকুৱা আৰু তাৰ পিছত আৰু সেবিলাকৰ যিটো নেকি তাতে মানে বেছিভাগে বেংগলী বিলাক আছে মানে বেংগলী বিলাকৰ লগত সেইবিলাকৰ যি টো নেকি কালচাৰ সবলাকৰ যিটো খোৱা লোৱা না বহুত মানে টেষ্টি কে বনাই। সোবিলাকে খোৱা লোৱাবিলাক বহুত ভালকে বনাই আৰু সেবিলাকে মানে আমাক যিটো ৰেচপেক্ট দিছে মানে বহুত ভাল লাগিছে আৰু বহুত মানে বিলাকে ৰেচিপি কৰে মানে বহুত দূৰৰ অসমৰ মানুহ হয় এনেকা বুলি কেনে মানে বহুত ৰেপেক্ট কৰে আৰু ন ত মানে আনক কেনেককা কৰে আমি সেইটো নাজানো কিন্তুানে আমি যি কামৰ কাৰণেই গছিলো মানে আমি বহুত ৰেচপেকট পাইছো আৰু ন। সেইবিলাকৰ লগত থাকি সেইবিলাকৰ লগত এইবিলাকৰ যিটো কালচাৰ না আমি মানে ভাল লাগিছে আৰু চাই। ত' ঠিক তেনেকুৱাই তাৰপিছত আৰু আপুনি আমি আপোনাৰ যেতিয়া বেংগলৰুত আহিল। বেংক বোৰে অলপ মিঠা ক'ব বিছ মানে অ' শুনি আছে ন আপুনি।
অ' অ' শুনি আছো।
যেতিয়া অ'। বেংগলত মই কিবা টু থাউজেণ্ড এইটিনত অ' আছিলে এইটো। ট্ৰেইনিংত আছিলে ট্ৰেইনিংত যোৱা ত' তাতে মানে এ কিবা আৰু না মানুহবিলাক মানে ইমানতটো মই তাৰ মানুহবিলাক মানে ইমানতটো ফ্ৰী নাপালো আৰু না। মানে চবে মানে নিজৰ নিজৰ মানে কামত ব্যস্ত চবে মানে সেনেকুৱা আৰু না। চবে নিজৰ নিজৰ কামত ব্যস্ত দিছিলে। মানে বেংকৰ মানুহ বিলাক মানে বেছি মই ব্যস্ত দেখা পাইছো আৰু ন। চবে নিজৰ কামত ওলাই যায়, নিজৰ কাম কৰে নিজৰ ডিউটি কৰে আহে চবে মানে নি নিজৰ নিজৰ তেনেকুৱা আৰু না কিন্তু মানে আৰু আমি আৰু মানে অলপ হয়। তাৰপিছত মানে আমি আৰু যেনিবা ইমান বেছিকে ভালকে নাজানেও ন সেই কেনে দিছে। কিবা কৰিবও মানে ভাল নালাগে। এনে একে সুধ সোধা পোছা কৰিবও ভাল নালাগে সেইকাৰণে যেনিবা ইমান কিবা নাই আৰু তাৰপিছত তাতো মানে জেগাবিলাক আমি অলপমান ঘূৰিলো বহুত ভাল তেওঁৰ যি মানে জেগাবিলাক চিনাৰীবিলাক মানে বহুত ভাল দেখিবলৈ ভাল। মানে এনেকা বহুতাল ভাল জেগাবিলাক মান তাত আছে আৰু কি। ত'
মই অ' বেছিভাগে মানে মই গুৱাহাটী ঘুৰিছো আৰু ন আৰু আমাৰ এইফালে ভৈৰৱ কুণ্ড গৈছো আৰু শ্বিলং গৈছো। কিন্তু মই আছামৰ মানে বাহিৰত যাই পোৱা নাই এবাৰ এবাৰও কিয়। কিন্তু ভাবিছো পিছত যাম বুলি। এতিয়াতটো মানে গুৱাহাটীত ক'ব গ'লে নতুন ব্ৰিজ যে খুলিছে তাতে মানে ৰাতি মানে অলপ গধূলি হ'লে বাইক ৰাইড বা স্কুটি ৰাইড ত যাবৰ কাৰণে বহুত ভাল আৰু বহুত ভাল ভিউ দেখে। আৰু ইফালে আকৌ আছে পাৰ্কবোৰ নতুন নতুনকে খুলি আছে সেই এইবোৰো বহুত ধুনীয়া পাৰ্কবোৰ জোগাটো মানে বহুত ধুনীয়া আৰু ইমান লেতেৰা নহয়। আৰু ক'ব গ'লে যেতিয়া আমি ভাড়া ঘৰত মানে শিলতপ আছে। সেই শিলতপত মানে ৰা গতিকে বহুত ধুনীয়া গুৱাহাটীৰতো ভিউতটো দেখা পাই আৰু ন। আৰু মানে ক'ব বিচাৰো মই যে যে ভইৰবকুণ্ড বুলি কয় সেইটো মানে ওদালগুৰিত আছ অ', তাতে মানে বহুত ধুনীয়া আৰু জেগাটো পিকনিক স্পট বুলি কয় মানুহবোৰে বহুত তাতে পিকনিক খাব যায়, বাথ্ৰডে চেলেব্ৰইট কৰিব যায়, কোনোবা এনেকে যায়। বহুত কিবা কিবি মানে কৰিব যায় ন আৰু এনে দিনত মানে ভিউতটো বেছি ভাল হয়। আৰু পিকনিক স্পট যিহেতু মানে তাতে খোৱা লোৱা নিউ ইয়েৰৰত মানে বেছিকৈ মানুহবোৰে তাতে পাৰ্টি কৰে আৰু। এনেতো ফুৰা ফুৰা মোৰো মানে বহুত চখ আছে কিন্তু আজিলৈকে মানে ইমান টাইম মিলা নাই। মানে পিছত যদি আ মানে টাইম পাওঁ তেতিয়া মানে ঘুৰিম বুলি ভাবিছো দাৰ্জিলিং যাম। এনেটো যাবৰ কাৰণে বহুত জাগা ভাবি থৈছো। এতিয়ালৈ মানে হোৱা নাই একো পিছলৈকে কি হয় এইটো পিছৰ কথা। সেইটো এতিয়ালৈ ভাবি থৈছো আৰু তাতে যাম বুলি। মোৰো ভাল লাগে এনেকে ঘূৰি ঘুৰি মানে। ঘুৰা ফুৰাতো মানে এটা মেনটেল ষ্টেবোল বুলিও ক'ব পাৰি। আ যদি ষ্ট্ৰেচ বা এনজাইট এনাইটিবো বোৰ হয় ন গতিকে মানে বাহিৰত অলপ ঘূৰি ফুৰি আহি মাইনটো ফ্ৰেছ লাগে আৰু মানে মনতটোও ভাল লাগি যায় না। যদি কাৰোবাৰ মন বেয়া থাকে বা মন মাৰি থাকে তেতিয়া মানে বাহিৰত ওলাই গ'লে অলপ মন ভাল লাগে আৰু এনেকৈ আমি যিমান পাৰো মানে সদায় এনে ঘূৰি ফুৰি থাকাতো এইটো ভাল নহয়। কিন্তু যেতিয়া ফ্ৰী টাইম পাই তেতিয়া মানে অলপ হ'লেও ৰুমৰ পৰা বাহিৰত গৰু গাইজনী ঘুৰি ফুৰি আহিব লাগে আৰু আমি তেতিয়া মানে আমি বাহিৰৰ জাগাবোৰো দে দেখা পাওঁ আৰু বাহিৰৰ পৰিৱেশটো মানে গম পাওঁ আৰু সিহঁতৰ থাকা বোৰ কেনে কেনেকে খোৱা লোৱা কেনেকে সেইবোৰো গম পাওঁ আৰু বেলেগৰ মানে কালচাৰ তো গম বা কি কালচাৰ হয় কেনেকে থাকে ইহঁতে সেইবোৰ চব গম পোৱা নাই আৰু এক্সট্ৰা নলেজ যেতিয়া আমি বাহিৰত ওলাই যাওঁ। সেইকাৰণে আমি মাজে মাজে বাহিৰতো ওলাই যাব লাগে অকল ৰুম ভিতৰত থাকি থাকিলে যে আমি অকল পঢ়ি থাকিলে যে কিতাপৰ নলেজবোৰ পাই থাকিম সেইটো নহয়। কিন্তু আমাক বাহিৰৰ নলেজবোৰো ল'ব লগা হয়। সেইকাৰণে আমি ট্ৰেভল কৰিব লাগে। ট্ৰেভেলিং কৰি কিনে বহুত মানুহে মানে এনজাইটি ষ্ট্ৰেছ অঁ মানে দুখ আছে বা চিন্তা আছে ডাইতিচ চব মানে নাই নাইকিয়া নাই মানে সি মানে ঘূৰি ফুৰি থাকিলে মানে মনতটো ভাল লাগে আমি আজি বেয়া ভাৱ আহি থাকে সেইবোৰ মানে নোহোৱা হৈ যায় মানে অঁ এনেকে বিষয় ধুনীয়া হৈ যায় যে আমাৰ মানুহৰ মাইন্ড তো মানে চেঞ্জ কৰিব পাৰে আৰু কেনেকে কি মানে মানে কৰি প্ৰকৃতিয়ে মানে জানে মানুহৰ মাইণ্ড তো মানে এটা ফ্ৰেছ মানে হেলদি কিবা এনভাইৰনমেন্টো লাগে মানে সেইকাৰণে আমি অলপ ঘুৰি ফুৰিবও লাগিব অকল ৰুম ভিতৰত সোমাই থাকিলে নহয় বাহিৰৰ মানে নলেজ টো পাব লাগিব শিকিবা লাগিব ব বাহিৰৰ বস্তুবোৰত ট্ৰেভেলিং কৰিলে কেনেকে এক্সপিৰিয়েঞ্চ হয় কি এক্সপিৰিয়েঞ্চ হয় সবৰে মানে নিজৰ এটা এটা এক্সপিৰিয়েঞ্চ থাকে আৰু ট্ৰেভেলিং সেইটোয়ে ময় ভাবো ময়ো পিছত এনেকে ট্ৰেভেল কৰিম আহ অঁ আপোনাৰ লগত অঁ অঁ কওক কওক
অঁ নাই মানে কি বুলি কয় ভাল লাগে আপোনাৰ লগত কথা পাতি আপোনাৰ যিটো ট্ৰেভেলিং ট্ৰেভেলিঙৰ যিটো মানে অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিলে বহুত ভাল লাগিলে ত' হয় আমি মানে যদি বহুত কিছু মানে আমি অভিজ্ঞতা তাৰ পৰাও বহুত কথা শিকিব পাৰো ত'
ময়ো আপোনাৰ লগত কথা পাতি বহুত ভাল পালো আপোনাৰ পৰা আপোনাৰ এক্সপিৰিয়েঞ্চটো গম পালো ক'ত ক'ত ঘুৰিচা কি কি পৰিবেশ হয় বাহিৰত বোৰ গম পালো আপোনাৰ লগত কথা পাতি ভাল লাগিলে পিছে এতিয়া আমাৰ সময়ো হৈ আহিছে আমি আমাৰ সেইটো টপিকত আলোচনা কৰাটো এইখিনিতে থওঁ নেকি অঁ অঁ শুভৰাত্ৰি অঁ ঠিক আছে অ